অঁ কি কৰি আছ?
এ কি কৰিবি আৰু,
উম।
উম।
তই কি কৰি আছ?
মই বহি পিনাই মোবাইলটো চাই আছো।
হয়নে?
উম
উম
তহঁতে
মই একে মোবাইল টিভি
উম সেইজন নাছিলে যে প্ৰগ্ৰাম আছিলে কম্পিটিশ্যন ভূপেন্দ্ৰ সংগীনৰ জয়ন্ত সংগীত। এ তাতে
হয় নেকি ভালে হে,
এইবাৰ আহিমেই আহিম পৰীক্ষা আহিম বুলি কৈছিলে, পৰীক্ষাত অহা নহ'ল, তাৰপিছত এইবাৰ আহিম বুলি কৈছিলে মই বোলো আহিবা আক।
উম
লৈ আহিব বোলো তাইৰ আক দেউতাক নাই নহয়।
হয় নেকি?
উম! উম!
তাকে তাই কি পঢ়ি আছে।
সম্ৰাগী
হম
উম
আৰু কৰবাত কম্পিটিচন আছেনে এইকেইদিনতে
তাতে ক'লে আজি শুক্ৰবাৰে আছে বুলি কৈছে
শুক্রবাৰে
উম
উ উ উ এনেকে কৈ দিয়ে ন তাত মানে য'ত কম্পিটিচন হয়
নহয় নহয় এনা নহয় এনাউন্চ কৰি দিব দিলে কমি টিয়ে, তেতিয়া এনাউন্চ কৰি দিয়ে, যদি কই বোলে। অ বাৰু লগে। অ'।
প্ৰতিযোগী লাগে।
প্ৰতিযোগী লাগে কম্পিউত নহলে কম্পিটিচন
প্ৰতিযোগী নহ'লে কম্পিটিচ নহ'ব ন'।
সেইটো কাৰণে।
উম, উম,।
ভাত কি বনালে?
এই ভাত, মাছ বনোলো।
অ।
উ, তহন্তৰ?
মই আহোতে মাংস অকন লৈ আহিছিলো।
উম।
সেইকাৰণে মাংস কনকে ভনালো। উৎপলো গৈছিল যে আমাৰ লগতে।
অহ দিনত ভাত ক'ত খালি?
দিনত ঘৰত ভাত পানী, ৰাতিপুৱা চাৰে এঘাৰটা মানতে ভাত খাইছিলো। তাৰপিছত তাত আমিও গৈছোঁ তাত ব্ৰেক টাইম দিছে। ব্ৰেক টাইমৰ লগতে খোৱা নে অকণ দেৰিকে কতেমান কেতেমাক খুৱাইছো, এতিয়া অকমানকে এজনীক অকমান খুৱালো। কেইটামান, কেইটামান হা বেছি নাসাও, তাৰপিছত চাহ দিছে, তাত আকৌ ৰুচী লগৰ ছোৱালী এজনীৰ ঘৰত সোমালোগৈ।
অ', অ।
ছোৱালীজন ঘৰলৈ, মানে তাই তাতে ঘৰ আছিলে। তাৰপিছতে মাকে মাতিলে, মাতি মাটি একে লুচি, তাৰ পিছতে বুটৰ ঘুগুনি। সেইয়া বনালে এনেকৈ সেয়া উম্মা বনালে হয়। তাৰ পিছতে চাহ একাপ দিব বুলিছোঁ চাহ একাপ আকৌ নিদিলে নহয়। সেইফালে চাহ একাপ খাবলৈ মোৰ এনেকুৱা মন গৈছিলে। মাথাটো বাই দুপ পেনহা বেলী তাৰিছতে অ', ত চাহ একাপ ম ভাবিছোঁ অহ, মানুহ জনীয়ে টি আৰু এয়া দিলে। চাহ কিয় নিদিলে? তাৰপাছত আৰু চাহ দিব বুলি কেকৰ নিচিনা কিবা কিটোকুৰা মনো দিলেহি। সেই কেইটুকুৰ মই বোলো নাখাওঁ মই দি পঠালোঁ। মই বোলো চাহ একাপোকে খাম। আৰু মানুহজীয়ে বেলেগকো কৈও আছিলে চাহ বনা, চাহ বনাওকে। মানুহ চাহ নিদিলে মোৰ অ', এইখন কি হল। তাৰপিছত আৰু নাখালো আৰু চাহ। মাথাটো বিষাই চিখাই আহি ঘৰ পাইছোঁ। আহি আহোঁতেই মাংস লৈ আহিলো আৰু। আহি তেতিয়া চাহ অকনে বনাইছিলে, কিন্তু এই উৎপাত কৰিলে ভালকৈ খাবলৈ নাপালো। ভাত হে খুৱাইছে। শুলে শুলে। ভাত অকমান আজি ভাত মানে কানিলে যে ভাত ভালকে খোৱা নহলে। নহয় খালে হতেন তাই মানে টোপনিটো আহি গ'ল যে,
আহ হ ৰাতি ভাত কেইটামান খাই খুলাই মনতটো ভাল লাগে ই আগত পটোও ভাল হয় এ!
তাতে তাই একো বিস্কুট পানী অকণ খালো তাতে ঘৰতে, তুমিছকো পত আ! সিহঁতৰ চাৰিদটা মানুহৰ ঘৰ আছে মানুহ ঘৰত টাইম পেচাব কৰিব লাগিলে পেচাব কৰিব লে এই কেঁচা মাটিত পেচাব নকৰিলে মোক, পকাাকণ দেখি পেচাব কৰাবলৈ নিলোঁ মানুহজনে কৈছ অ' পেচাব কেনেকুৱাইছোঁ কুৱাইছে এই এই মই ইবাতো খাইি বুচি থৈ আহিলোঁ মোৰ সৰু ছোৱালীজনীয়ে কৰিছিলোঁ পেচাব। উম! উম! উ! ই ভাত খালে নানাই! লৰাটোৱে! হেল্ল', হেল্ল', হেল্ল',